হেল্ল, অ', শুনিছো।
অ', অ', মই বহি আছো তুমি?
উম, এনে বহি আছো ভাত খালা?
ভাত তো নাই খোৱা বাৰু তুমি খালা?
খবৰ ভাল?
খবৰ ভাল, ভাল। তোমাৰ?
অ ভালেই বাৰু। তোমালোকৰ ঘৰত কোন-কোন আছে?
মই, দেউতা, মা। তোমালোকৰ?
অ, মোৰ মা আছে, ভন্টি আছে, বাইদেউ আছে। ছে দাদা আছে।
বা ডাঙৰ ফেমিলি।
অহ।
ক'ত থাকা?
থাকো।
অ',
বাকী কোৱা খবৰ খাতি, হা?
ভালে।
কি কলা? অ', অ, অ, অ, শুনা পাইছো। মোৰো ঠিকেই ভালেই আৰু।
মাহঁতৰো ভালেই। তোমালোকৰ ঘৰত কেনেকা চবৰে? ভালেই ন?
উম।
ভাল হলেই ভাল চবৰে। বাকী কি পঢ়ি আছা?
এতিয়া টেন পঢ়ি আছো।
টেনত।
উম। তুমি পঢ়া নাই?
মই তোমাৰ মই পঢ়ি আছো ডিগ্ৰী।
অহ।
মই ডিগ্ৰী তোমাৰ পঢ়ি আছো, জবো কৰি আছো বাৰু।
অ।
দুইটা একে লগে, সেয়াই।
অ।
বাকী মেটিক পালেহি আও ন তোমাৰ? প্ৰিপৰেচন কেনেকুৱা হৈ আছে পঢ়া? হা? হা?
হয় নেকি?
উম।
নেটৱকটো নেটটো শ্ল' নে তোমাৰ? অ মোৰ শ্ল'। মাতটো ভাঙি-ভাঙি, মোৰ নেটটো শ্ল' যে ভাঙি ভাঙি আহিছে মাতটো।
আহ তেওঁ শুনিছো বাৰু।
কি কৈছা?
শুনিছোও কৈছো তেও।
অ-অ, মোৰটো মানে তোমাৰটো মানে অকণ শুনিব অকণ মোৰ দিগদাৰ হৈ গৈছিলে।
অ, এতিয়া ঘৰতে আছা?
ঘৰত নহয়, মই বেলেগ জেগাতহে আছো।
অ।
মানে মই য'ত কাম কৰো ত'তহে আছো আৰু। মই ঘৰৰ মানে য'ত থাকো তত মই কাম নকৰো মই বেলেগ এটা জেগাত থাকি কাম কৰো। বাকী অহা যোৱা নহয় তা অহা যোৱা কৰিব নোৱাৰি মানে এতিয়া মানে দূৰটো বহুত
অহ
এশ কিলোমিটাৰ দূৰ মানে ঘৰৰ পৰা আছো মানে দূৰত
অ দূৰ আছে মানে
অ মই মহানগৰীত আছো মানে আচলতে কেনেকে কব লাগিব মোৰ ঘৰত মোৰ ঘৰ মহানগৰীত নহয় মই আছো মহানগৰীত
অ
বুজি পাইচা চাগে ক'ত আছ? গম অ তাত ইয়াতে থাকি মই কাম কৰো মানে।
উম।
উম কোৱা বাকী।
অহ।
তুমি সোধা তেতিয়া মই ক'ব পাৰিম। মানে মই অ কওঁতে অকমান টাইম লাগে।
কিয় এ?
কিয় মানে কথা পাতি এনেকে মানে মই পুতুককে মানে কথা নোলাই মো মোখেদি
অহ
মাততো মানে মই ৰ মই মানে ৰখি ৰখি যাওঁ মানে কি ক'ম মানে ভাবি ভা- ভাবোতে মানে টাইমে গুচি যায় মোৰ
অ আমিও ৰখি ৰখিহে কথা পাতি থাকো আৰু আধুৰি যে
এইটো মানে ঘপকে এতিয়া কোনোবাই অহ ঘপকে যদি মোক কোনোবাই কিবা এটা সুধি দিয়ে মই ক'ব পাৰিম কিন্তু মোক যদি কোনোবাই কিবা এটা সুধিব দিয়ে মই তেতিয়া ৰখি যাব লাগিব মানেটো কি ক'ম এতিয়া মই
উম জামীয়ে ৰখি ৰখিয়ে কথা পাতি থাকো আৰু
উপায় নাই কি কে
উম
বাকী ফুৰিব কৰিব নোযোৱা নেকি কতো অ পৰীক্ষাই আহি আছে পৰী- ৰীক্ষাৰ পিছতে চাগে যাবা ন
অহ এতিয়া গৰম বন্ধ দিছে বাৰু অহ
তাৰপিছত তাৰপিছত যাবা আৰু চাগে ক'ত যাবা
যাম এইফালে শ্বিলং চাইডে যাম বুলি ভাবিছো আৰু
বাহ শ্বিলং নে জেগাত জেগাতো বেয়া নহয় বাৰু ভাল জেগা
হা
জেগাটো ভাল বাৰু
উম জেগাতো ভালে
ময়ো গৈ পোৱা নাই যাব লাগিব এদিন
হেল্ল'
অ কোৱা?
হেল্ল'
অ কোৱা। শুনি আছো?
অহ তুমি ফুৰিব নোযোৱা নেকি কতো আৰু
মই যাম মানে অকণমান পইচা পাতি দিগদাৰ হৈছে কাৰণে সেতিহে যাম আও
উম
পাছত সেয়া পইচা হলে যাম লে পাৰিম তেতিয়া যদি পইচাই নহয় কেনেকে যাম
উ পইচা হলে চবে যাব।
সেই সেইটোৱে অৰুণাচল অৰুণাচল জাম বুলি ভাবিছোঁ অৰুণাচল জাম ভাবিছো আৰু। বাইক লৈ পেলাই মানে হ সপোন আছ- সেয়া তেনেকে লৈ যোৱা বাইকখন নিজৰ।
আহ আহ তুমি এতিয়া কি কাম কৰা।
মই তোমাৰ এমেজনত কৰো এমেজন ৱেৰ হাউচত।
অ
তাতে আহি পেলাই চব বস্তু মোকে অৰ্ডাৰ দিয়া যায় এমেজনৰ পৰা
আহ
চবিলাক বস্তু থয় ইয়াৰ পৰা বেলেগ বেলেগ জেগালৈ যায় আৰু। সেইটো ত ইযাতে যাব
উম এতিয়া ভাত কেইটা বজাত খাবা।
ভাত হা আধাৰিটা মানত বা তিনটা মানত।
দেৰিকে খোৱা নেকি?
দেৰিকে খাওঁ অ
হেৰি
মানে সোনকালে খোল মানে এতিয়া অলপ খাই ললো ন খোৱা পিছত আৰু ধৰিলে খাব মান জোৱা নাই এতিয়া আৰু।
অহ
সেইটো কাৰণে অলপ দেৰি কে খাম।
উম দেইকে খাবা
তোমালৈ
খাওঁ এটামান বজাত খাওঁ আৰু আমিও।
অ অকমান জল্দি খোৱা হয় ঘৰতে নাই ঘৰত ইমান টেনচন নাই বাৰু। মাহে বনাই দিয়ে খাবই লাগিব এইটো টাইমত।
ঘৰত যেতিয়া হ'লেও খাব পাৰে না আৰু।
মায়ে এতিয়া মায়ে যদি এটা বাজি বনাই পেলাই ৰেডি কৰি দি চাম এটা বাজিতে খাব লাগিব। এতিয়া যদি মাম গৰমত গৰম ভাত খাই আহ
উম ইমান গৰম তাতে আৰু ঠাণ্ডা হলেহে খাব পাৰে আৰু ভাত।
পানী দিয়া ভাত খালে বেছি ভাল লাগে এতিয়া।
উ
গৰমত
উ তাতে আৰু বহুত গৰম আৰু
তাকে গৰমত উপায়ো নাই কিনো কৰিম ফেনত তলতে
উম ফেনৰ তলত খুলে মানে আৰু গৰম ভাৱ এ আহি থাকে না
অ টিঙৰ পৰা গৰম ভাৱটো গাত লাগে।
অহ সেইটো কিন্তু
বতাহো মাৰে বাৰু মাজে মাজে বতাহ ভাল ঠাণ্ডা ঠাণ্ডা বতাহ মাৰে।
উম
এ নদী পাৰত ভাল এতিয়া বহিবলৈ। বা পুখুৰী পাৰত। তাত ঠাণ্ডা বাৰু।
উম, আমাৰ ইয়াত নদীৰ ওচৰতে আছে আৰু।
পাৰা, ধুনীয়াকে গৈ কেনে বহি থাকিব।
উম, আৰু ৰ'দ পৰি থাকে না তাতে?
অ' গছ-গছনি নাই নেকি?
অ'- আছে বাৰু। মানে অকমান কেও ৰ'দ পৰি থাকে আৰু।
অ'।
এ গছৰ তলত বহি থাকিব ভাল বোলে এতিয়া আৰু।
উম, আমি গছৰ তলতে বহি আছোঁ এনে।
অ' হ।
এতিয়া বতাহ মাৰি আছে ঠাণ্ডা।
ঠাণ্ডা বতাহ মাৰি থাকে অ
উম
গছৰ পৰা বলা বতাহটোৱে ঠাণ্ডা হয়
উম
বাকী তো বাহিৰটো গৰম বতাহে দিয়ে
উম গৰম হৈ কিনে বহুত
বহুত গৰম টিঙখন গৰম হৈ থাকে যে
ভিতৰতো কৰিবই নোৱাৰে আৰু।
এই বাপ ইমান গৰম।
উম।
কোৱা কিবা।
কি কওঁ? তুমি কোৱা এইবাৰ।
মইনো কি ক'ম, মই তাকে ভাবি আছোঁ। কি কম।
গৰম। উম। নামাতিলাই তুমি। কোৱা আৰু।
এ কি কম এতিয়া তাকে ভাবিছোঁ ৰখা।
দে আৰ।
মোৰ কথাই নোলায় মই কৈছিলোৱে।
উম।
মোৰ মানে কথা থা নোলায়ে পুতুককে। এতিয়া ভাবিব লাগিব। ভাবি পেলাই ক'ব পাৰিম। তোমাৰ ভাইটি আছে বুলি কৈছিলা ন'?
ভাইটি নাই, দাদা আছে মোৰ।
দাদা আছে বুলি কৈছিলা, অ'।
অ'।
দাদা কি- কি কৰে দাদাই?
মানে কৰে
উম। তোমালোকৰ তিনি- দলে মানুহ আছে
অ' আমাৰ তিনিজনে।
অ'।
তোমালোকৰ অকণমান ডাঙৰ আছে আৰু।
অ'। হা?
তোমালোকৰ ডাঙৰ আৰু ফেমিলিটো। তোমাৰ- তোমালোকৰ চাৰি- তোমালোকৰ চাৰিজন ন'? আমাৰ তিনিজন। পাঁচজন তোমালোকৰ। আমাৰ তিনজন। ডাঙৰ হৈ গ'ল, অ
ডাঙৰে বাৰু
ডাঙৰে, পাঁচজন মানুহৰ ঘৰ এখন ডাঙৰ ঘৰ আৰু অ শুনিছোঁ
অহ, কোৱা এতিয়া মাতটো শুনা নাছিলোঁ লোনা তোমাৰ
কি কম এতিয়া মই একে ভাবিব লগা হৈছে ন কিবা
তোমাৰ মাতে গৈছো
হেল্ল'
অ শুনি আছোঁ কোৱা
মাতটো শুনা নাই তই আ তোমাৰ মাতটো মই শুনা নাছিলোঁ
অহ তোমাৰ মাতটো মই শুনা নাই আৰু তোমাৰ মাতটো অহা নাই কৈছোঁ।
অ' - অ' - অ'।
অ'।
মোৰো নেটৰৱ- কটো শ্ল'
অ'। কোৱা - কোৱা।
নেটো শেষ হ'ব এতিয়া দেখোন। ধেৎ তেৰিকা। নাইনটি পা টা শেষ হৈ গৈছে।
হা
বোলন কি কিষ হৈছে গ মই সেইটো কাৰণে ছিল লৈ হৈছে
উম
সেইটোৱে আৰু দিগদাৰ নেটৰ অকমান দিগদাৰ ইয়াত
উম আমাৰ এয়াটো মানে নেটৱৰ্ক ইমান পতককে নাপায় না অ
কম এতিয়া
হ'ব দিয়া কৈছোঁ আৰু
দিয়া এঘাৰ মিনিট হৈ গ'ল কিন্তু পিছত কথা পাতি আছোঁ
অহ
অ দিয়া পিছত কথা পাতিম
উম